হেল্ল' হেল্ল' অহ শুনিছো দিয়া কোৱা অহ আজি মই বনাম মৰিচা শাক বনাম
অ মৰিছ
ৰাতি কাৰণে অ মানে কি জানানে মৰিচা শাকত পিয়াজ পিয়াজ চিয়াজ বেছি দি পেলাই হা
অহ
কি কৈছা পিয়াজ চিয়াজ বেছি জ্বলা তলা দি পেলাই খুব অ মই দেৰি কে বনাম সেইটোতো কথা নাই কেতিয়াবা অলপ দেৰিও হয় মানে তোমাৰ অ পিয়াঁজ চিয়াজ জলা জলকীয়া দি অলপ বনালে ভাল লাগে বেছি অকমান তেনেকে বনাম আৰু ৰঙা মৰিচা আনি অ সেয়া আৰু সেই তেনেকে কেতিয়াবা মানে আজি মানে মই ভাবি আছো ছিলো মৰিচা শাক খাম বহুত দিন খোৱা নাই মই মানে এইবিলাক ভাল পাওঁ তোমাৰ মানে খাৰ তাৰপিছত তোমাৰ পচলা কলডিল এইবিলাক বস্তু মই গাঁৱলীয়া বস্তুবিলাক ভ ভাল পাওঁ মানে তো সেইকাৰণে আছ আনিলোৱে, এইবিলাক বনাবলে অলপমান সেয়া আৰু কিন্তু হলেও ভাল পাওঁ আৰু। অ অ অ সেইবিলাকত বেছি পাই আৰু। হয় দিয়া, মই তাৰ পৰা হেৰি আনো।
অ অ হ হ হ, মানে সেইখন বজাৰত সস্তাতটো পায় আৰু সিফালে মানে পায় আৰু চব পায়ে সিফালে।
আও ৰ। সেনেকে মানে কিছুমান জাগাত ব হয়েই মানে এই নাই হেৰি বিলাকৰ গাঁৱলীয়া বিলাকৰ কিছুমান জাগাত বহে।
অ বহে, সেইকাৰণে ভাল।
তোমালোকৰ আজি কি?
আজি এতিয়া এয়া ৰুটি বনাইছে, আৰু এয়া দালি আছে।
অহ। আগতে মই কি কৰিছিলো জানা, আগতে মই মানে ৰাতিপুৱাই বনাই একেলগে বনাই থৈ দিওঁ। কিন্তু এতিয়া মোক এজনে কলে সেনেকে নবনাবা বোলে, ভিটামিন টো নোহোৱা হৈ যায়। এ তাৰমানে পিছদিনাখনৰ কাৰণে নবনাও। মানে ৰাতিপাই ধৰা মাছ মং ংস সৰহ হৈ আনি, দিনটোৰ পাৰে কানে কাৰনে কাৰণে বনাই থওঁ আৰু। মানে এদিনৰ কাৰণে আৰু। কিন্তু এজনে কলে তেনেকে নাখা খাবা বোলে চাৰি ঘন্টাৰ পিছত মানে বস্তুটোৰ ভিটামিন টো কমি যায়। এ সেইকাৰণে আৰু এতিয়া আকৌ, তানে মই আচলে এলাহতে বনাইছো বুজি পালা। কিমাননো আৰু বনাই থাকো বাৰে বাৰে, বনালী ধুবও লাগে নহয়। হয় নে, সেইটো এতিয়া আৰু নব এতিয়া নব বনাও আৰু সেনেকে।
কিন্তু আমি দালিত, তটো যদি ৰাতিপুৱা বনাম, তেন্তে ৰাতি খাব পাৰো আমি। দুপৰীয়া বা ৰাতি খাব পাৰো। ৰাতিৰ পিছত মানে ছঘন্টা হৈ যায় যে বহুত ঘন্টা হয় ন ৰাতি থৈ দিয়াৰ পিছত, তেতিয়া মানে খাব অলপমান বেয়া লাগে
পিছদিনাখন নাখাও কিছুমানেতো পিছদিনাখনো খাই হয় নে নহয় ফ্ৰিজত ৰাখি কিন্তু অ কিন্তু মই কিন্তু মানে দিনটোৰ কাৰণে খাওঁ আৰু বুজিলা?
অ দিনটো ক খাব পাৰি নহলে আজিকালি গেছৰ দাম
উম আৰু নহয় কিমান বাৰ ধুব লাগে যিমান যিমান বাৰ বনা সিমান বাৰ ধুব নালাগে জানো আৰু অ আৰু মানে প্ৰব্লেম তোমাৰ আপ- ৰাতিপুৱা তাৰ মানে হেৰি তাৰমানে মই ৰাতিপুৱাও বনাব লাগে ৰাতিপুৱা তাৰমানে এইটো নহয় যে এ আলু পিতিকা ভাত খাব সেইটো নহয় তাৰ মানে মানে ৰাতিপুৱা উম হেৰি লাগে মানে দাইল বা কিবা আঞ্জা লাগে বুজিলা সেইটো উ তাৰ মানে সেইটো মোৰ দেউতাক তাৰ মানে মানা কৰিছে ডক্তৰে মানে কেঁচা নিমখ খাব মানা কৰিছে চ মই চব্জি বনাব লাগিল ৰাতিপুৱা মানে এটা হৈ গ'ল বুজি পেলা অ সেইটো কথা সেইকাৰণে আৰু উপায়তো নাই আৰু মই কি কৰিম আৰু মানে তিন বাৰ ৰান্ধিলে আৰু মই ৰান্ধনীয়ে হলো ন জব কেত- কেতিয়া কৰিম সনেকুৱা আৰু অ আৰু অকল ৰান্ধ-
কাম কৰিব বা মানে ধৰা মোৰ টিউচন যদি এনেকা পাই আৰু
অ হয় দিয়া
টিউশ্যন টো গধূলিহে থাকে। দিনটো আপুনি
অ অ মই তাৰমানে এতিয়া ভাবিছো লাহে লাহে। মোক এনে- তো মই জব কৰিব নোৱাৰিম দিয়াচোন হয় ন নহয় কোৱাচোন তিনিবাৰ হলে অ সেইটো কথা তাৰ মানে উপায় নাই মোৰ দেউতাৰে বহুত বেমাৰ আছে গতিকে তাৰমানে ৰাতিপুৱা তাৰমানে দেউতাক আগত আমি সৰু থাকোতে ধৰা এলু পিটিকা ভাতো খাইছিলো দেউতাক মাৰি যাম নিদিব মানে আৰু দেউতাক তাৰে বাহিৰত বস্তু দিব নোৱাৰি তোমাৰ মানে মানা কৰিছে সেইকাৰণে মানে ঘৰৰ দিব লাগে আৰু মই দালি আঞ্জা বনাই দিব লাগে আৰু ত সেনেকে তিনি টাইম বনালে মোৰ ক'ত জব হব হয় মই ভাবিছো লে ল মই বিজনেছ অ মই সেইটোৱে প্লেনিংটো ভাবিছো
অ বিজনেচ মানে এইটোও কৰিব পাৰি দেই আজিকালি ঘৰৰত পৰাও খানা বনাই দিয়া সেই এইটো বিজনেচো খুব চলিছে দেই কাৰন বনায় যহটো আপুনি
অ মই সেইটো আ ল প্লিটলি ৰেষ্ট লওঁ তাৰপিছত আৰু জবটো আৰু নকৰো চাগে মই এটা মানে বিজনেছ এটা তুমি যিটো সেনেকে কিবা এটা বিজনেছে ষ্টাৰ্ট কৰো বুলি ভাবো তাৰ বিজনেছত কামটো কৰিব লাগিব কিনে তনে জব একে হাজাৰ ঘৰত বেমাৰ হলেও তোমাক ছুটি নিদিব
দিয়ে আৰু সেনেকুৱা যেতিয়া ধৰা বেছিকে অলপমান পাৰা হলে বামানটাৰে লাইক অৰ্ডাৰ বোৰ বেছিকে আহিলে তেতিয়া মানে কাৰোবাক ক'বও পাৰিলে
মই তাৰমানে মোৰ লগৰ এজনী আছিল তাই এম বি এ কৰিছে তাই বহুত টকাৰে কৰিছে জানে তাই মানে আমি দুটাই একেলগে কাম কৰিছে কিলো অ তাই ভালে খিনি টকা পাইছে ছিলে তোমাৰ সেয়া, পয়ত্ৰিশ চলিশ হাজাৰ পাই পেলাই তাই কামটো হঠাৎ নকৰোঁ বুলি ক'লে ছাৰক। এ, ছাৰে ক'লে কি হ'ল? তোমাৰ তাই কৈছে মোৰ গাটো অলপ বেয়া! চাৰ চাৰে কৈছে গাটো বেয়া যদি তুমি হেৰি ক তুমি দুদিনমান ৰেষ্ট লোৱা। মই লাগিলে একমাহ ৰেষ্ট দিম। এনেকে ক'লে, তাই কৈছে, নহয় ছাৰ মই আৰু কাম চাম নকৰোঁ। মই আৰু ঘৰতে থাকিম, ভাত ৰান্ধিম বোলে ঘৰতে। হাত চাতৰা বনাম বোলে। ৰ'বাচোন মইতো চব খালোঁ। মই বোলে এইটো কথা হ'ব নোৱাৰে। কাৰণ, ইমান টকা এৰি তাই ঘৰতে এতিয়া ৰান্ধনী হ'ব, মোৰ কিবা আছৰিত লাগিল। তাই এম বি এ পঢ়ি আহিছে বহুত টকাৰে বাহিৰৰ পৰা এম বি এ তাই সেই পাঁচ লাখ দহ লাখ এম বি এ কৰি তাই এতিয়া কি ঘৰত ৰান্ধনী হ'ব নেকি? আৰু চাকৰি নাপালেও কথাটো বেলেগ। মোৰ অলপ সন্দেহ লাগিল চাৰে তেতিয়া চাৰে তাই, ছাৰে কৈছিলে তুমি দুমাহ লাগিলে ৰেষ্ট লোৱা। অ' কিন্তু, তাই নামানিলে। তাৰ পাছত তাই সঁচা সঁচি একমাহ ৰেষ্টে কৰিলে। মানে ধৰা আলহী চালহী থাকে নহয়, তেনেকে তাই আচলতে বেমাৰ হোৱা নাই। তাৰ পিছত দেখিলোঁ তাই লাহেকে শ্ব'ৰুম এটা, শ্ব'ৰুম উঠাই দিলে। তাই ভাবিছে, মই ইয়াতে সদায় এইটোৱে হৈ থাকি শিকিব লাগিব। গম পাইছা। শ্ব'ৰুম উঠাই দিলে! শ্ব'ৰুম মানে সৰুকে শ্ব'ৰুম উঠাইছে। এই যে কাপোৰ চাপোৰ, মেখেলা চাদৰ গম পালা। মেখেলা চাদৰ উঠাই দিলে। তাৰ পিছত মই ভাবিলোঁ আৰু মই বোলো তাই তাৰমানে এম বি এ কৰিছে যে এটা বিজনেছৰ ম ঠাণ্ডা আছে গম পালা তাই তাৰমানে সেই খিনি টকাৰে নহয় তাই ভাবিছে এইটো তো মোক সদায় জব নহয় তাই সেইটো ভাবিছে লাহে লাহে বয়স হ'ব গম পাইছা তাই সেইটো আৰু ফেমিলিক টাইম দিব নোৱাৰে জবটো কৰিলে তাৰপিছত তাই লাহে লাহে সেইটো মানে সূতাৰ অ সূতাৰ তাৰমানে আমানো ৰাখা নাই সূতাৰ কৰিছিলে ত মই ভাবিছো তাৰ মেখেলা চাদৰ কিমানো দিন যাব তাই চাগে বৰিং হৈ আছিলে কৰিছে তাৰপিছত এতিয়াতো এতিয়াতো তাই পাটৰ মুগাৰ সেইবিলাকো তাৰ মানে এতিয়া লাভ নহলেনো ইমান কেনেকে আনিলে হয় হয় নে নহয় পাটৰ মূগাৰে ভৰ্তি কৰি দিছে অ আৰু তোন ঘৰকো সময় দিব পাৰে অঁ
অঁ বিজনেছ কৰিলে মানে টাইম ওলাব পাৰে আৰু মেকআপ কৰিব পাৰে। এতিয়া আমাৰ ৰূমত নাই আমি এতিয়া খোৱা মানে মই টো ডিগ্ৰী লাষ্ট ছেমিষ্টাৰ তাৰপৰা কৰিলো ন মোৰো লাইক এইটো ক চাইড বিচ নেজ টাইপে যে হয় মাৰ চা চাৰি কাৰণে মাথা মাৰি কেতিয়াবা কেতিয়াবা সোমাইছো চাকৰিত। কিন্তু কি হয় চাকৰি সোমোৱাৰ লগে লগে সেইটোত তেওঁ ধৰা টাইম টো ঠিক হলে ফিক্স হলে ভাল টাইম যদি ফিক্স নাথাকে ন এতিয়া মই স্কুলখনত কৰোতে দুটাত ছুটি দিম বুলি কৈ যেতিয়া চাৰে চাৰিটাত পাঁচটা বাজিলে তেতিয়া মই ইফালে মই টিউশ্যনটো মি মোৰ বিজনেচো নচলে না মোৰ ইফালে চলে আৰু। ইমান খিনি দিয়াৰ পিছতো অ' লাচত মানে চেলাৰীটো সেইটোয়ে আৰু, অকনমান পাও আৰু নিমিলেগে সেইকাৰণে মই বোলে নাই মই টোৱে বাদ লাগিলে মই তিওশ্যন য়ে চলাই লগত আৰু লাগিলে মই দুটা বেছিকে ল'ম কিন্তু
টিউশচন বিলাক ক'ত' কৰ পৰা পোৱা।
মইতো প্ৰথমতে ধৰা এই এজেঞ্চিবোৰ যে আছে।
অ' হা' অ' হা-হা,
টিউশনৰ তেনেকে মই পাইছিলো কিন্তু। তাৰ পাছত মই গাৰ্জেনটৰ থ্ৰো চৰ্দিয়ে মই পাই আছো এতিয়া। মানে এইটো গাৰ্জেনে যদি কৰ মোৰ ছোৱালীজনী পঢ়াই আছে অ প্ৰথমতে সেনেকে স হেল্ল, তাৰ পাছত এতিয়া মানে মই গাৰ্জেনক-গাৰ্জেন সেইকাৰণে মোৰ যাবলৈ মানে মোৰ ভয় নালাগে। গাৰ্জেনে এইটো গাৰ্জেনে সেই টো গাৰ্জনক কয় ন মোক কৈ দিয়ে, যে মই মোক আ চোৱালিজনী লওঁ
মোৰ তাৰমানে কি ভয় লাগে জানানে, তাৰমানে অ' মোৰ তাৰমানে ভয় লাগে চাপৰ্জ ধৰা চাপৰ্জ ঘৰত ধৰা কোনো লেডিজ-চেডিজ, নাই ক'বতো নোৱাৰো,
অ-অ সেইটো থকা যায় কিন্তু তাৰ মানে সেনেকে গাৰ্জেনে চিনাকিয়ে থাকে ন ত' মোক সেনেকে কৈ দিয়ে। দিয়াৰ পিছত আৰু মই কওঁ যে ঠিক আছে কিন্তু মই মাজতে এটা বহুত ভাল পাইছিলো মানে কি হ'ল। পাথৰ কুঁৱৰী সেইটো চাইডত আছিলে। এখন ভাল স্কুলৰ হয়। দেই। তাৰ পাছত তেখেতসকলৰ উম' বাপেকটো ডক্টৰ মাকটোও ডক্টৰ। তেখেতসকলে কৈছে যে তুমি আহ সেই ল'ৰাটো প্ৰি স্কুলত যায় ত সি আহি স স্কুলৰ পৰা আহি থাকিব তুমি জাষ্ট তাক অকমান পঢ়াবাও আৰু তাৰ লগত অলপ খেলিবাও লাইক আ তাৰ পৰা অ দুটা নহয় এটা বজাৰ পৰা তিনটা চাৰে অ চাৰে তিনটা বা পাঁচটা লৈকে ডেইলি বেচিছত আমি তোমাক পোন্ধৰশ কৈ দিম সেনেকে কৈছিল আৰু কিন্তু মোৰ মানে কি হ'ল ফালে টিউচন থাকে আৰু সেইটো মানে উ একদম ক'ব গলে কেয়াৰ টেকাৰ টাইপ আৰু সেইটো টো আছে ত পঢ়াবও লাগে তাক কেয়াৰো ল'ব লাগে সেনেকুৱা তাত তাৰপাছত আৰু হয় আৱ আৰু ঘৰত কোনো নাথাকিব অকমান কি হৈছে যায় আৰু মইতো হা হা কৰি পালং পৰি মা নাইপোৱা এতিয়ালেকে মোৰ ভাইটি চাগে এতিয়া যদি মানে ল'ৰা সিহঁতৰ কাম কৰাওঁ কোনোবা থাকিল হয় যে মই সিহঁতৰ লগত থাকিল মানে ৰাখিব পাৰিলো হয় কিন্তু তেনেকেটো নোৱাৰো যে নাই দিয়া
অ হোম হোম হোম
অ তাৰ পিছত আৰু তেওঁলোকে বেলেগ চালে চাই কিন্তু তেওঁলোকে পাৰ দে মোক মানে পাৰ দে ফিফটিন হান ডেড দিম কৈছিলে
অ তাৰমানে প্ৰব্লেম কি হয় জানানে তাৰমানে ধৰা অন্য নহয় চাপউজ বাচ্ছাটো হঠাতে গা বেয়া লাগিল তুমিনো কি কৰিবা
অ আৰু এতিয়া মানে আমাৰ ইমান আইডিয়া নাই নহয়
অ হয় দিয়া
বাচ্ছা এটা কেনেকে লালন পালন কৰিব লাগে ভাল আহ সেইটোৱে আৰু কেতিয়াবা মানে মাকহঁতৰ ঘৰত বা কাৰোবাৰ আহোতে দেৰি হ'ল ম চাকি দিব লাগিব
অ হ দিয়া
উম আৰু যদি বাচ্ছাটো মোৰ কথা নুশুনে তেতিয়া তেতিয়াও এটাম মানে মুস্কিল আৰু
অ অন্য বাৰু বেলেগ কথা কিন্তু পচামানুহৰ বেমাৰ কিবা কিবি থাকে স হয় নে নহয় এই হঠাৎ ধৰা গাটো বেয়া লাগিল কিন্তু তোমাৰ কিবা হলে তোমাক ধৰিব নহয়
সেইটোয়ে ইমান ব নোৱাৰি আজিকালি আজিকালিৰ দিনা নোৱাৰে তাতে আৰু এটাই বাচ্ছা তেওঁলোকৰ
অ তাৰ মানে মই মাজতে কিয় কলো মই মাজ তে